শুনি পাইছা?
অ', মই শুনিছো শুনিছো তুমি শুনিছানে?
শুনিছো দিয়া।
কি কৰিছা?
এ মই ক্লাছ কৰিব গৈছিলো আহি ভাত খাই আছো, তুমি?
অ' ভাত খাই আছা অ' ঠিক আছে ঠিক আছে মই এইমাত্ৰ কানি কাপোৰ অলপ ধুইছিলোঁ। ৰ'দৰ পৰা আনি কৰি লৈ মই বোলো ৰ ইয়ালৈ ফোন এটা কৰো, সিদিনা কিবা এটা
বতৰ?
বতৰ নাই দেখোন একে ৰ'দ গপ গপীয়া গৰমত মানুহ থাকে পৰা নাই জুল জুপৰি হৈছো ঘামি।
বা ইয়াততো একে কোলা হৈ আহিছে বৰষুণ।
এ বৰষুণ এ যাক লাগে আৰু দেই আমাৰ ইয়াতো দুদিন নহওঁতে কেনেকুৱা শান্তি লাগিছেতো দুদিন তিনিদিন হ'ল আৰু তিনিদিন নাই।
পানী হ'ব এটা অনুভৱ হৈহি আছে।
হেৰি হৈছে জেগাই জেগাই আপাৰৰ ফালে কিছুমান উজনি অসমৰ ফালে কিছুমান জেগাত ঘৰৰ ভিতৰতো সোমাইছে বোলে সেইটো হয়তো মানে বানপানী ন হয় মানে।
উম, উম, উম।
আমাৰ ইয়াতো এটা সমস্যা হৈছে নহয় এতিয়া, গম পাইছানে? এই ৰাস্তা ঘাট বিলাক যে উঠাই দিলে ড্ৰেইন চেইন বিাক খুব ওখ কৰি দিলে ৰাস্তা বিলাক বাও ভালকৈ তেয়া নহয় এতিয়া। লং বিলাকেই হওক বা ৰাস্তা ঘাট বিলাক বহুত ভাল কৰিছে বাৰু, এ সেয়া কৰাৰ কাৰণে এতিয়া বহুত ঘৰৰতো আগত ইমান ভেটি ওখ নাছিলে, এতিয়া মানে বহুত কোন হলেই মানে ঘৰত পানী সোমাই। হৈ পৰিছে কিন্তু কি হৈ গল এতিয়া কিনো পৰিব এই বিষয়ত মানুহে মই একো গম পোৱা নাই।
বৰ চিন্তা কথা দে।
আৰু সেইবিলাক জিতি লেতেৰা পানী সোমাই যোৱা পাছত মানে কেনেকুৱা কোৱাচোন হাইজেনিকো নহয়। পৰিৱেশটো ধৰা।
এয়া বহুত বহুত এটা লেতেৰা পৰিৱেশ হৈ যাব।
সেই সেইকাৰণেতো পানী সোমাই ওলাই যোৱাৰ পাছত বহুত বেমাৰ আজাৰ হৈ যায় সেইটোৱে কাৰণ। আৰু, চবেই এইবিলাক নাভাবে যে লেতেৰা পানী। নামিছো বা সোমাইছে ভালকে চাফ চিকুণ কৰো, ব্লিচিং বা পাছত ওলাই যোৱা পাছত খুব সাৱধানেৰে এইবিলাক কৰিব লাগে। কিন্তু বহুতে নাভাবে দেহ পানী হৈছে হৈছে আৰু আমি খেতি পথাৰ কৰা মানুহ যেতিয়া এনেকে বুলি ভাবে কিন্তু নহয়। আজিকালি প্ৰদূষণতটো ইমান বেছি হৈছে ন।
আৰু এইটো বহুত লেতেৰা ন এটা। ওলাই যোৱা পিছত সটো বহুত বেয়া এটা জাম থাকি যায় মানে।
লেতেৰা আৰু খালি জেগা আজিকালি নাই আছো চব মানুহৰ মানে কি ক'ম পেচাপ পাইখানা কৰা ড্ৰন চেইন চব মিলি কৰি আগতে এতিয়া বহুত খালী জাগা আছিলে আগতে পানী হ'লেও ধৰা অ' যদিও কেঁচা লেটিন আছিল আগত, তেতিয়া ইমান ধৰা হেৰি নহয়। এৰিয়াবলাক ডাঙৰ আছিলে, এতিয়া মানে সেইবিলাক বহুত বাঢ়িছে ন। উম, মানে বেইনৰ জোঠা চোঠা বিলাক বা লেতেৰা বিলাক আৱৰ্জনাবিলাক। ত' মানে ভীষণ ভাৱে ভাবিবলগীয়া কথা হৈছে আৰু।
ভাত খালা?
নাই খোৱা নাই খোৱা উ ভাত চাত হ'ল বাৰু। মই এয়া খোৱা খুৰা হেৰি কৰিছো। পঠাই কৰি ললোঁ। আজি মানে কি হাতৰ সুধি আছে। ইমান নামানো ত তথাপিতো কানি কাপোৰ বিলাক ধুই দিলে মনটো ভাল লাগে যে, ধুই দিছো। চব ধুই দিছো বিছনখ। চনা কানি কাপোৰ চব আৰু পৰ্দালকে ধুই পখালি গাপ। গা ধুই লৈ পেলাই তেওঁক আজি এইকেইদিন মানে মই যদিও আমি সাত নামানো বন্তি চন্তি লগোৱা নাই মানে। পাইছা নে এননে লগোৱা নাই আৰু ভগৱানৰ ওচৰত বন্তি দিয়া নাই আজি স নামঘৰৰ কাম খিনিও কৰি। চাকি-তাকি দিলো, সেইবিলাক কৰি মেলি গৈ পেলাই মই আজৰি হৈ চাহ টা কাপ আকৌ খাইছোঁ, গাখীৰ চাহ ধুনীয়াকে। খাই কাপোৰ সোপা চমাই- চপাই লৈছোঁ। মই মানে আজৰি হৈহে খাবলৈ ভাল পাওঁ তাৰপিছত খাম আৰু অলপ।
খাবলৈ আহেনে?
নাহে - নাহে - নাহে। মই অকণমান টিফিন বনাই দি পঠাওঁ। দালি দি পঠাওঁ। আহি কলে দালিয়াই তেনেকে দি পঠাইছো।
তাকে ৰাতি হে আহে।
উম, কি ময়ো দালিয়ে বনাইছো যেনিবা।
আমাৰ খিচৰি।।
অ খিচিৰি খাইচ গৰমত। খিচিৰ খালে বেছি গৰম লাগে বুলি কয় মানুহে।
মানে।
খাই ভাল লাগে মই বৰ।
দেউতা নাই। উম, দেউতা গ'ল। যোৰহাট।
অ যোৰহাত গৈছে কামত গৈছে চাগে।
অ' কৈছে কিবা কামত যাওঁ বুলি। আহি পাইছোঁ মানুহজন নাই। ফোন কৰিছোঁ, মই যোৰহাট আহিলোঁ মা বোলে মই বোলো অ' অ' আহিবা নে নাই? কৈছে যাম - যাম। তত ভাত বনোৱা নাই ৰুটি ভাজি বনালে মই মানে। দিনতো ৰাতিও কালি ভাত নাখালো যে, মই খিচিৰি কেইটামান বনাই ললোঁ। লৈ পেলাই সেই ভাজি খতি।
মইও ভাল পাওঁ খিচিৰিৰ খাই।
উম, মই বহুত ধুনীয়া খিছিৰি বনাওঁ মানে।
আমাৰ ল'ৰা-ছোৱালী কেইটাই ভাল পায় খাই। খিচিৰি খাই।
তাকে। মা ভালে দে ভালে ভালে।
এ হেৰি, তোমাক কথা এটা কওঁ বুলি ওলাইছিলো তুমি কিবা নেটৰ কাৰণে হেৰি কৰিম বুলি কৈছিলা নাই এদিন মাজতে ফোন কৰোতে। হেৰি তুমি কিবা কিতাপ চাইছানে বাৰু। এ নেটৰ কাৰণে কিবা কিতাপ থাকে নে নে এইবিলাক তোমাৰ কৰ্চ। কিতাপ পঢ়িলে হয় নে কি মানে?
মানে কৰ্চৰ খিনিকে এক্সট্ৰাকে কিতাপকেও বেলেগ বেলেগকে থাকে। কিন্তু, এতিয়া কৰ্চো ধৰা হায়াৰ ছেকেণ্ডৰী পৰা এতিয়া এম এলকেতো বহুত কিতাপ ত সেইবিলাক চব মিলাই এক
বুজিছো এইটো এন্ট্ৰেঞ্চ টাইপ হয় নে এটো
এনট্ৰেঞ্চ টাইপৰ ইয়াতে মানে এম চিউ এশ পঞ্চাছটা উম এম চ কিউ তিনি ঘণ্টা।
এম চিকিউ ন।
কিতাপ এনেকে আছে ত' মই কিতাপ বিলাক যিমান পঢ়া-পঢ়া হ'ল আৰু এতিয়া ইউটিউবত মানে সেই পুৰণা আগৰ পুৰণা প্ৰশ্ন বোৰ কৰিছো।
আচ্ছা, এই কোনটো লেভেলৰ পৰা আহে বুলি কৈছা তুমি?
একে চব আৰু ইকনমিক্সৰ সকলো বিশেষকে মাষ্টাৰ্ছ খিনি আহে কিন্তু মাষ্টাৰছ খিনি জানিবলৈ ধৰা আগৰ বেচ খিনি লাগিবতো। ত' সেই একে সৰুৰ পৰা মানে ধৰা হায়াৰ ছেকেণ্ডৰী লেভেলৰ ইকনমিক্সৰ পৰা।
উম-উম-উম-উম,
এতিয়া মানে পেপাৰ ওৱান এটা থাকে পেপাৰ ওৱানত তোমাৰ ইন জেনেৰেল সেইটো চবৰে মানে উম এটা চব গিলিও হয় সেইটোত থাকে মেথচ তাৰপিছত হাইয়াৰ এডো কেচন থাকে তাৰপিছত হেৰি থাকিব ৰিচাৰ্চ থাকিব কম্প্ৰিহেনঞ্চিভ থাকিব। ডাটা এনালাইচিচ থাকিব। একদম দহটা ইউনিট মানে সেইবোৰ বেলেগ বেলেগ উম টপিক সোমাই থাকে সেইটো চবৰে একেই হয়
উম-উম-উম,
নম্ব বাকী এশ নম্বৰ নিজৰ চাবজেক্টটোৰ ওপৰত হয়।
আচ্ছা, তুমি যে কলেজত কৰি আছা ধৰা ক্লাছ কৰা এটা হ'লেও বা দুটা হ'লেও যে কৰা তাৰ পৰা তোমাক ভাবানে কিবা। তোমাৰ প্ৰেকটিকেলো হৈ আছে বুলি।
উম উম
হৈ থাকে ন সেইকাৰণে তোমাক এদিন গৈছিলোঁ সোমাই থকাটো খুবেই জৰুৰী মেইন কথা নহয়। তোমাৰ অভিজ্ঞতা কথাটো মেইন কথা গম পাইছ নে।
আৰু সিহঁতক একদম বেচটো পঢ়োৱা জান ত বেছ অ বেছটো মানে ধুনীয়া ক্লেয়াৰ হৈ যায়গে
উম, ভাল কথা এ মানে সেইটো কাৰণে তোমাৰ এটা সেইটো এটা তোমাৰ প্লাছ পইণ্ট হব গম পাইছানে।
অ' আজিপা মানে আৰু এজন ল'ৰা আহিছে সি অসমীয়া মিডিয়ামৰ, সি নতুনকে আহিছে ইমান দেৰিকে আহিছে তাৰপিছত হেৰি উম, ত সিও ল'ব বোলে এতিয়াই তাই কিন্তু তাৰ মিডিয়াম টো অসমীয়া আকৌ তাইক অসমীয়াত পঢ়াব লাগিব তাইক ইংলিছত। তাত পঢ়োৱাব লাগিব তেন
আচ্ছা উম, উম, থাকেই মিক্সৰ বা চব মিডিয়ামে থাকে ন থাকে-থাকে। আমাৰ ইয়াতো কলেজ বিলাকত দুইটা মিডিয়ামেই থাকে
উম
বেছি ল'ৰা ছোৱালী হৈ গ'লে ইংলিছ মিডিয়াম আছামিছ মিডিয়াম বেলেগ বেলেগ কৰি দিয়ে আৰু ক্লাছ কিন্তু কম হ'লে নহয় এটাতে দি দিয়ে আৰু।
উম উম এবাৰ ইংলিছত কয় এবাৰ অসমীয়াত কৈ দিলেই হ'ল
উম, কোৱা খিনি বুজি কোৱা অ' সেইয়ে কোৱা খিনি ধৰা বুজিয়ে পায়। খালি লিখোৱা খিনি ধৰা বেলেগকে লিখাই লিখাই দিব লাগে হ'ব আজিকালি পিছে ছচিয়েল মিডিয়াতো থাকিলে মই অনলাইনে নোটছ দি-দি দিব। ফৰ মানে ক্লাছ ৰ দিনাখন দেখাই থাকিলে বহুত টাইম যায়গে যে তো মই সিঁহতক ৰুমত অহা পিছত দি দিওঁ।
অ উম উম উম ভাল ভাল
সিহঁতে বোলে অ' সিহঁতে প্ৰিঞ্চিপাল চাৰক বোলে কৈছে মেমে বহুত ধুনীয়া বুজাই প্ৰিঞ্চিপাল চাৰে মোক কৈছে মানে যে তোমাৰ বহুত ধুনীয়া ফিডবেক আহিছে তোমাৰ পৰা আমি ইকনমিক্স শিকিব লাগিব বুলি
ভাল কথা খুব ভাল কথা এইটো সেইটো মানে বহুত ডাঙৰ কথা দেই প্ৰথম সোমায়ে কি?
নহ নহ মই মানে মই মানে তোমাৰ হেৰিয়টো কৰোতে এ কেকেট পঢ়াইছিলো যে। তেতিয়াও মানে তেওঁলোকেও কৈছিলে যে তুমি বহুত ধুনীয়া পঢ়াইছা বুলি ছাৰহঁতেও আজি। এতিয়া ইয়াত গৈও মানে ত শুনিবলৈ পাই মানে মোৰ ভাল লাগিছে যে অকে মই পাৰিছো মানে।
কৰিব পাৰ লোকেহে পাৰে সেইটো মানে এটা কি ক'ম আৰু মই সেইটো আনন্দৰে সুকীয়া। মই আগতে টিউচন কৰোঁ, মই পঢ়ি থকা দিনতে মই ডিগী পঢ়ি থ একে দিনতে পঢ়িও থাকোঁ আৰু মেজৰ আছিল, তাৰি পঢ়িও থাকো মই টন কৰো তাৰপিছত যেতিয়া টিউচন কৰো চবেই যেতিয়া কব ইমান ভাল লাগে তাৰপিছত মই বিয়া হোৱাৰ পাছতো মোৰ ষ্টুডেন্ট আহি তাইৰে ছোৱালীক আহি পেলাই মোৰ ওচৰ স্কুলখনত দিলে। সেই সময়তে তাই মানে আহি আমাৰ দোকান এখন আছে। দোকান খনত থাকে তাৰপিছতে থাকিলৈ তাই লগ লগৰ বিলাকক আনে আনি এই আগতে ইমান ভয়। মাক ইমান এনেকুৱা ভালকে পঢ়ায় ইংলিছ পঢ়ায় ইমান ভালকে পঢ়ায় তেনেকে শুনিলে মোৰ বহুত ভাল লাগে। গতিকে এতিয়া তুমি ক'লে জান বহুত ভাল লাগে। আৰু মই পঢ়াই থকা দিনতো মানে চবেই মানুহৰ পৰা আহিব আহি ই তই বহুত ভালকে টিউশচন কৰ মানে তই টিউশন কৰিলে ল'ৰা ছোৱালী ইমান ভাল হয় আৰু। কৰি পিনে আমাৰ ল'ৰাটোক বা আমাৰ ছোৱাজনীক মই তেতিয়া টাইম দিব নোৱাৰিম কেন্সেল কৰিলোঁ, সেই তেনেকেই ভাল লাগে বহুত ভাল লাগে সেইটো মানে যোনে অনুভৱ কৰিছে
সেইটোৱে আৰু এইটোৱে মানে কনফিডেন্ঞ্চটো বহুত বঢ়াই দিয়ে। পিছৰ ক্ষেত্ৰলে যেকে মই পাইম পি নহবা মানে এটা ভয় এটা থাকে।
তাকে টকাই চব নহয় দিয়াচোন এইখন কথা শুনিবলো বহুতে টিউশচন কৰে টিউশচন বহুতে কৰে পইচা। টিউচন কৰে কিন্তু এইষাৰ কথা সকলোৱে নুশুনে কিন্তু।
এতিয়া যে মই যি টিউচন কৰিছিলো ল'ৰাটোত মানে বহুত বেছি ভাল হৈ গবতে স ফিফটিৰ ভিতৰত ফৰ এই ফৰ্তী এইত ফটি নাইন একদম এভাৰেজ ষ্টুদেন আছিলে টো মাক মানে ইমান পি মাককে কান্দা লাই গৈছেগে তাৰ পিছত কি হ'ল কা হয়ৰ সিহঁতৰ ঘৰ ল'ৰাটোৱে তাক মানে ক্লাছ টিচাৰে আহি টিউশচন কৰে ঘৰত ক্লাছ থ্ৰ্ৰী ল'ৰাটো কিন্তু সি পঢ়া শুনা একো কৰা নাই ত টিউশচন টো এৰুৱাই দি মাকে মোক তাতে লগ কৈ কৈছে তুমি তাত পঢ়াই দিয়া। মইছো মই বাৰু চাও ৰ'বচোন টাইমতটো মিলাব কৰ নে এতিয়া ইজন টিউচন স্কুলৰ টিচাৰজনক আঁতৰাই এতিয়া মোক পঢ়াবলৈ দিছে এতিয়া তাক মই পঢ়াই আছো হে, টাইমতটো তাতে মিলাই দুঘন্টা বঢ়াবগে লাগে এতিয়া এটা
ভাল কথা এই ডিমাণ্ডটো এই ডিমাণ্ডটোৱে লাগে ন এই তাত ডিমান ডিমানেই দিয়াচোন ন।
সেই মোৰ-মোৰ পইচা বা কিবাৰ লগত কথা কা নাই মানে মোৰ মানে এটাই যে পাৰক অ' ম মই মানে মোৰ এটাই মই পাৰিছোন নাই মই শিকাব পাৰিছো নাই মই শিকাব পাৰিছো নাই বেলেগেতো যাই পালটো মাৰি থৈ গুচি আহে
গুচি আহে। ল'ৰাটো বা ছোৱালীজনী যেতিয়া আগতকৈ প্ৰগ্ৰেছ হ'ব তুমো নিজেই জানিবা যে বা বেলেগে নক কলেও তুমি জানিবা অ', লৰাটো প্ৰগ্ৰেছ হৈছে তাৰ মানে কি সেইটোৱে বহুত ভাল কথা মোৰ ফালৰ পৰা তোমাৰ পৰীক্ষা আহি আছে চাগেই।
অ' কেই তাৰিখে ঠিক আছে থেংক ইউ।
উম,